কি দিছা? কি কৰিছা, অ', নমস্কাৰ। শুভ সন্ধিয়া।
অ', শুব সন্ধিয়া। কি কৰিছা?
আছো মানে এনেই মোক মানে এখন, মানে বাতৰি কাকত চাই আছিলো মানে সামাজিক মাধ্যমৰ যুৱ সমাজৰ বিষয়ে।
অ', কি দিছে তাত?
কি কলা?
অ', কি পৰিছিলে, কি পৰি আছে কোৱাচোন মোকো অলপ ময়ো শুনো।
জিক মাধ্যমৰ, যুৱ সমাজৰ বিষয়ে বাৰু বাতৰি কাকতত অলপ-অলপ পঢ়িলো মানে।
উম। কোৱাচোন অলপ মোকো কোৱা, কোৱাচোন মোকো ফুৰিব মন গৈছে মইতো
অ', মানে সামাজিক মাধ্যম মানে, সামাজিক মাধ্যম মানে, যোনটো উম আধুনিক জীৱনৰ এটা মানে গুৰুত্বপূৰ্ণ অংক হৈ পৰিছে ন?
উম, হয় দিয়া।
সেইটোতো আৰু সামাজিক মাধ্যমৰ অবিহনেতো আজিকালি একো কৰিবই নোৱাৰি
একেবাৰে
একদম মানে তোমাৰ অভিচেদ্য অংশ হৈ পৰিছে দিয়া আমাৰ দৈনন্দিন জীৱনৰ, উম। আৰু ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব হোৱাটছএপৰ দৰে প্লেটফৰ্মসমূহ
উম, বিশেষকৈ যুৱ সমাজৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে দিয়া, কিমান ইয়াত পৰা তোমাৰ পইচা আয় কৰিব পাৰিবা
উম সেইটোয়ে সটোয়ে সামাজিক মাধ্যমৰ অবিহনে মানে মানে নোৱাৰিয়ে আৰু আৰু দৈনন্দিন জীৱন যাপন কৰিবলৈ আজিকালি ন
উম।
সেইটোৱে, আৰু উম, টকা উপাৰ্জনৰো পথ হৈছে এইটো ন, অকল বহুতৰে। উম, আৰু সামাজিক মাধ্যমৰ যে উপকাৰিতা আছে উপকাৰিতাও আছে দিয়া, কি কলা?
হয় দিয়া, চব বস্তু ভালো থাকে দিয়া বেয়া দিশটো থাকে এটা ভাল দিশ কিবাকে এটা বেয়া দেখি থাকে চব বস্তু ন?
অ', মানে যিবোৰ উপকাৰিত দ্ৰুত ভাৱে, ধৰা তথ্য আৰু খবৰ লাভ কৰিব পাৰি আৰু অনলাইন শিক্ষা আৰু দক্ষতা বৃদ্ধি কৰাটো হৈ কৰে, অনলাইন শিক্ষাৰে আজিকালি হয়, মানে এতিয়া কিছুমান শিক্ষা লব পাৰো ন? মোবাইল
হয় দিয়া মানে আমি মানে বহুত কম সময়তে মানে পৃথিৱী যিকোনো ঠাই মানে তথ্য লাভ কৰিব পাৰো আৰু।
পাৰো নতুন চিন্তা, প্ৰতিভা, সৃষ্টিশীলতা প্ৰকাশৰ সুযোগ দিয়ে। বহুত আৰু দূৰত আৰু দূৰত থকা বন্ধু বান্ধৱী মানে কি আৰু আত্মীয়ৰ সৈতেও যোগাযোগ কৰিব পাৰে হয় নে নহয়? কোৱাচোন। কিমান উপকাৰিতা আছে ন, আৰু অপকাৰিতা আছে দিয়াচো ইচ হবৰো বহুত হয়তো মানে সামাজিক
হয় ইয়াৰ পঢ়া শুনাটো মনযোগ ন পঢ়া শুনাটো মনযোগ কমি যায় যায়।
নহয় কমি যায় কমি যায় আৰু মানসিক চাপ বৃদ্ধি পাই হয় দিয়া। মানসিক চাপো বৃদ্ধি পাই মানে আহক। আৰু পঢ়া শুনাত বেঘত ঘটে ব্যক্তিগত তথ্য গোপনীয়তাও বিপদত পৰিব। কিছুমান ধৰা ব্যক্তিগত তথ্য থাকে গুমনি এটাবোৰ। সেইবোৰৰ কাৰণেও কিছু কেতিয়াবা বহুত বিপদ মানে হয় আৰু মানে। বহুত উপকাৰিতা আছিল দিয়চোন কিন্তু তোৰ নিজৰ লগত কথা ন নিজে তুমি কেনেকৈ ব্যৱহাৰ কৰা সেইটোৱে
উম আৰু বহুতো মানে তোমাৰ লৰা ছোৱালীয়ে মানে সামাজিক মাধ্যমত প্ৰতি আসক্ত হৈ বাস্তৱ জীৱনৰ পৰা মানে আঁতৰিয়ে গৈছে মানে গম পোৱা নে নোপোৱা একদম মানে সেইখনে মানে তোমাৰ কি কৰে জানো। তোমাৰ মানে সেইখনে তাৰমানে আচল দুনীয়া বুলি ভাবিছে সেইটো কাৰণে মান সেইখনতো ক'ব গলে একদম মানে সেইখন ত' মানে তাত দেখি তুমি একো মানে কথা সচা কথা বুলি নাভাবিবা মানে আৰু নিজৰ জীৱনৰ লগতো একো বস্তুৱে তুলনা নক কৰিব দিবা, সামাজিক মাধ্যমত বৃদ্ধি দেখা এইখন মানে এটা মানে পুৰা ভুৱা এইটো মানে এটা এনজয়মেণ্ট। এন্টাৰটেইনমেন্ট
ভুৱা হয় হয় দিয়া অহ
দৈনন্দিন জীৱনৰ কাৰণে এইটো টো এন্টাৰটেইনমেন্ট হিচাপে ল'ব পাৰে আৰু পইচাই উম মানে আই কনত পথ খুলি ল'ব লাগে বেলেগ একো কৰিব নালাগে তাতে খালি একটিং কৰি থাকিব লাগে
হয় দিয়া আৰু সেই সেইটোৱেতো কৈছো যুৱ সমাজে সেই সামাজিক মাধ্যমত সঠিক আৰু দায়িত্বশীল ব্যৱহাৰ কৰিব লাগে। দায়িত্বশীল বস্তু ব্যৱহাৰ ইয়াৰ ভাল দিশসমূহ গ্ৰহণ কৰিব লাগে বেয়া দিশসমূহৰ পৰা সাৱধান থাকিলেই হ'ল ন তেতিয়া নিজেও বিপদত নপৰে, সমাজো সমাজখনো বিপদত নপৰে। ব্যক্তিগতৰ সামাজিক উন্নয়ত ই শক্ শক্তি হালি মাধ্যম হিচাপে কাম কৰিব পাৰে যুৱ সমাজে তেনেকুৱা আৰু মানে সকলো বস্তুৰে নেতিবাচক ইতিবাচক থাকেই বাৰু সেইটোৱে সেইটো নিজৰ বিচাৰ বিবেচনাৰে ভালকৈ মানে কৰিব লাগে আৰু সেইটোৱে
কৰিব নালাগে আৰু নিজৰ ব্যক্তিগত ৰাখিবগে আৰু, আৰু নিৰ্দিষ্ট সময় সুবিধা। কৰি থিব লাগে মানে স মানেই ক' এতিয় আৰু তে, সামাজিক মাধ্যম মান তোমাৰ এখন মানে শক্তিখন আহিলা। ইয়াৰ মানে তোমাৰ সঠিক ব্যয়ৱহাৰে যুৱ সমাজক মানে তোমাৰ সিক সল সফলতাৰ পথ দেখুৱাব পাৰে কিন্তু অপব্যৱহাৰ সঠিক বহুত খিন কৰিব পাৰে সেয়েহে আমি আৰু ইয়াক সচেতনতা আৰু দায়িত্ব। সদৰে ব্যৱহাৰ কৰিব লাগে দিয়াচোন ন।
হয় দিয়া।
উম,
ত
উম, বহুত
মানে সামাজিক মাধ্যমতটো কোনে আজিও সকলোৱে ব্যেবহাৰ কৰে ন সামাজিক মাধ্যমৰ এতিয়া ধৰা নেতিবাচক থাকিলেওো মানুহটো এৰিব। টো মাৰে এইটো মানে এইটো নিজৰ বিচাৰ বিবেচনাৰে কৰিলেই হ'ল মানে। সেনেকুৱা আৰু মানে এইটো মানে জীৱনৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে ন? তো মানে মানুহৰ
অ
এতিয়া ল'ৰা ছোৱালীকো তুমি দিবই লাগিব উপায় নাই মানে বহুত সিহঁতে মানে তাৰ পৰা শিক্ষা গ্ৰহণো কৰিব পাৰে, কিছুমান ইউটিউবত
আৰু কিছুমানে কি কৰে জানানে নাই অ কেতিয়াবাতো ভুৱা কৰি বিজ্ঞাপন বা অনলাইন বিপনি অফাৰৰ মানে কিছুমানে কেতিয়াবা পোৱা চাকৰি বিজ্ঞাপন, বা লোভনীয় অফাৰৰ ফাদত কৰি বহুত মানে ল'ৰা ছাল কতিৰ সন্মুখীন কৰিছে গম পোৱা নে নোপোৱা? বহুত মানে আৰ্থিক, আৰ্থিক ক্ষতি হৈছে। উম, আৰু কেনেকুৱা কেনেকুৱা ভুৱা চাকৰিৰ বিজ্ঞাপন দিব চাবাচোন। য়া এ মানে এ তুমি এটকাও তুমি সেই নকৰাকৈ এ সঞ্চয় নকৰাকৈ তুমি সেই ইনকাম কৰিব পাৰিবা এইবোৰ হয় পিয়া তি কৰিব যাবা সিহঁতে বহুত পৰিছো বাুৰা উম কি কৰে যিমান কৰে ব ন লাইছে নই আৰু তোমাৰ বহুত যুৱ লৰা ছোৱালী পৰা আমি তোমাৰ প্ৰতি বাস্তৱ জীৱনৰ পৰা যে আঁতৰি গৈছে, এইবোৰ দে কি দেখিয়ে, যি কি যে আহিব, সেইবোৰ দেখি দেখি মানে সিহঁতে পাগল হৈ গৈছে, যিবোৰ সৰু সৰু লৰা ছোৱালী আছে। আজিকালি ইতিহাস আজি আজিকালি গীত মান সামাৰো।
উম, হয় দিয়া। এই বহুত ভুৱা পোৱা, ভুৱা ভুৱা বহুত বাতৰি আহে বাৰু মানে সেইবোৰ মানে আওকাণ কৰিব লাগে আৰু মানে তেনে
হয় হয় হয়, মানে এজন শিক্ষাৰ্থীয়ে ধৰা, মানে ধৰা এজন
কি কলা, তোমাৰ কথাবোৰ মানে ভালকৈ মানে ভালকৈ মানে অহা নাই মানে অলপ জোৰকৈ কবা
এতিয়া আহিছেনে
অহ, মানে কিবা দূৰত থকা যেন লাগি আছে মানে কথাবোৰ
কি কলা
অহ কোৱা
এইবোৰে আৰু কিছুমান বস্তু ভালদৰে ব্যৱহাৰ কৰিব জানিব লাগে আৰু
অ সেইটোৱে পিছে নিজৰ লগত কথা আৰু নহ বাকী তুমি ফুটবল চলি আছে, ফুটবল চোৱা নে নোচোৱা
তোমাৰ কথাবোৰ প্ৰায় দূৰৰ পৰা আহি আছে ওচৰত লোৱাচোন।
অ আছে আছে। ফুটবল চোৱা নে?
মই ফুটবল তেনেকে নাচাওঁ মানে নাচাৱে দিয়া মইয়া ক্ৰিকেট দি দিয়ে ন মই মানে একদম হয় ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বহি থাকিলো হয় এনেকুৱা মই মানে ক্ৰিকেট ভাল পাওঁ ক্ৰিকেট প্ৰেমী হয় তাতে আৰু বিৰাট কোহলী চাব পালে
হয় দিয়া ফুটবল বিশ্বৰ ভিতৰতে জনপ্ৰিয় অ জানানে সেইখিনি ফুটবলটো মানে বিশ্বৰ মানে একদম জনপ্ৰিয় মানে এক নম্বৰত আছে বুলিয়ে ক'ব পাৰিব আটাইতকৈ মানে জনপ্ৰিয় খেল আৰু ফুটবল খন মানে ক্ৰিকেট কৈও বহুত ওপৰতে হয় উম হয় দিয়া আৰু খেলখন মানে খেলখন কিমান মিনিটৰ হয় তুমি সেইটো জানে নাজ জানা খেলখন কিমান মিনিটৰ হয়
নাজানো দিয়া মোৰ ফুটবলৰ তেনেকুৱা একো মানে
অ সাধাৰণতে খেল খনৰ সময়টো নব্বৈ মিনিট হয় উম নব্বৈ মিনিটত ধৰা হয় নব্বৈ মিনিটৰ ভিতৰত খেলখন হয় আৰু সেইখনত এজন ৰেফাৰীয়ে পৰিচালনা কৰে মানে সেইবোৰ ফুটবলে শাৰীৰিক সক্ষমতা দীঘলীয়া মনোভাব আৰু শৃংখলা গঢ় তোলে বিশ্বৰ মানে কি আৰু সৰ্ববৃহৎ ফুটবল প্ৰতি প্ৰতিযোগিতা হৈছে ফিফা ৱৰ্ল্ড কাপখন যে চলি আছ
অহ অ চলি আছে যে এইখন অ অ এইবাৰ পৰ্টুগালে পৰ্টুগালে মানে স্মাৰ্ট ফোনত মই পাই আছো স্মাৰ্ট ফোনত মই পাই আছো মানে সামাজিক মাধম মত কিন্তু ফিফা ৱৰ্ল্ড কাপ যিটো আছে
অ ফুটবল কেৱল এটা খেলে নহয় ই বিশ্বৰ কোটি কোটি মানুহক মানে একত্ৰিত কৰা এটা জন প্ৰিয় প্ৰক্ৰিয়া হয় এটা মানে অকল খেল নহয় এইটো এটা মানে এটা কয় যে মানে আৱেগ হয় মানে ফুটবলখন এখন
সেইটো আমাৰ হ'ব পাৰে বাহিৰৰ মানুহ ণ হ'ব আমাৰ ভাৰতৰ মানুহখিনিৰ কাৰণে কিন্তু আমাৰ ক্ৰিকেটোৱে এনেকুৱা আৰু তোমাৰ এইটো উম আৰু তোমাৰ কি ক'ব লাইছিলো মই মানে ফিফা ৱৰ্ল্ড কাপ বুলি যে কলা পৰ্তুগাল পৰ্তুগালে এদিন এবাৰো চাগে জিকি পোৱা নাই মানে ধৰিল
অ নাই নাই সেইটো সেইটোৱে দিশৰ বিষয় ন সেইটোৱে সেই সেই দুখৰ বিষয় মানে তেওঁলোকে এইবাৰ কাপ দাঙিলে ভাল লাগিলে মানে সকলোৱে বোৰ আশা
ইমান ভাল এজন খেলুৱৈ থকাৰ পিছত যদি মানে এদিনো এবাৰো ইমান ভাল এজন বিশ বিশ্ববিখ্যাত খেলুৱৈ থকাৰ পিছতো যদি তেওঁ তেওঁলোকে যদি জয়লাভ কৰিব পৰা নাই সেই খেলুৱৈ জনৰ কাৰণে কিমান এটা দুখ লগা বিষয় ন
আৰু ত ৰনাল্ডোটো সামাজিক মাধ্যমৰ এক নম্বৰত আছে ন ইনষ্টাগ্ৰামত তেওঁৰ
একেবাৰে বাপৰি বাপ তেখেতেতো এটা পোষ্ট কৰিলেই কিমান পইচা পা পাই যে বাপৰে আৰু আৰুটো এতিয়াতটো বিয়াল্লিশ বছৰ অ বিয়াল্লিশ বছৰতে তেখেতৰ কিবা পঞ্চল্লিশ বছৰ বছৰ হৈছে কি একদম মানে আহ মেইনটেইন কৰিছে ন বাপৰে
ফিটিং কৰি ৰাখিছে মানে মানে বহুত মানে আৰু ক'ব লাগিব মানে।
উম ভাল নিয়ন্ত্ৰণ কৰিছে কেনেকৈ নিয়ন্ত্ৰ
কৰিছে কৰিছে মানে তেওঁ মানে বহু লীগৰ আন্তৰিষ্ট প্ৰকৃতত মানে অসংখ্য অ গ'ল আৰু।
নিজৰ হয় হয়। তেওঁ মানে নিজৰ লক্ষ্য মানে সৰুৰ পৰা এইটোৱে আছিল আৰু এইটোতে আকৰ্ষণীয় হৈ আছে সেইবাবে আজি ইমান মানে সবলতা লাভ কৰিছে মানে।
হয় মানে এইটো সলাগিবলগীয়া আৰু তেওঁ কঠোৰ পৰিশ্ৰম শৃংখলা আৰু ফিটনেছৰ বাবে বিশ্বজুৰি প্ৰশিক্ষিত ফিটনেছৰ বাবেও মানে ত গোটেই বিশ্বত মানে প্ৰসংগিত। মানে ফিটনেচ মেইটেইনৰ কাৰণে মানে। সেইটোৱে আৰু। ৰনাল্ডক মানে ফুটবল মানে ইতিহাসত মানে তেওঁৰ নাম মানে উন্ন উতম থাকি যাব আৰু মানে এতিয়াখন মানে অন্যতম সফল আৰু জনপ্ৰিয় খেলুৱৈ হিচাপে তেওঁক মানে গণ্য কৰা হৈছে মানে এতিয়া সকলোৰে প্ৰিয় আৰু সকলোৰে মুখত এতিয়া মানে ৰনাল্ডোৰ নামটো থাকিবই মানে
লিঅনেল মেচি বুলিয়ে জনাইছে বাপৰে বাপ কি খেলুৱৈ বাপৰে বাপ
হু হু ভাল লাগি বহুত ভাল আহিছে, এইবাৰো এইবাৰো বহুত ভাল খেলিছে তো তেওঁ
হয় নেকি? অ', মই বাৰু চোৱা নাই দিয়াছো হম উম-উম